কি খবৰ?
ভাল ভাল।
আছোঁ, ময়ো ভালে আছোঁ।
উম।
মা দেউতা?
মা দেউতাও ভাল। তোমাৰ?
মোৰো ভাল।
উম, তোমাৰ মা দেউতাৰ?
মোৰ মা দেউতাৰো ভাল।
আচ্ছা। পাপা আহিব নাই ভাত খাবলে?
হা?
ভাত খাবলৈ পাবা আহিব নে নাই?
পাপা আহিব, পাপা অলপ আ কামত গৈছে, ক'বাৰ কামত গৈছে ত' আহিব। তাৰপৰা আহিব উম। অকমান, অকমান অকমান মাটিৰ কামত গৈছে। ভাত খাবলে আহিব।
তুমি আহিবা নাই ভাত
মই যাম, এতিয়া কেইটা এতিয়া আঢ়াইটা বাজিছে ন'? মই অলপ দেৰিকে যাম মানে চাৰে তিনিটা চাৰে তিনিটা চাৰিটা
উম
দীঘজাম
তুমি এইখন চাবা দেই
কোনখন কোনখন
বউটি পাৰ্লাৰ
অ মই আহোঁতে বিউটি পাৰ্লাৰখন চাই আহিম
উম
উম
মায়ে মই মালে ফোন কৰিছিলো মানে মই মানে এনে কলো আৰু এই হেৰি হেৰি মই মানে কি আছিলে জব এটা ইণ্টাৰভিউ দিবলৈও গৈছিলো ন আৰু মানে হেৰি ঘৰতে কাম এটাও কৰি আছো
অ অ অ কোৱা কোৱা
অ নহয় মই সেইটোয়ে কৈছো ঘৰতে কাম এটাও কৰি আছো মানে
আচ্ছা ঘৰতে কাম কৰি আছা ন
অ সেই কামটোত মানে পইচা কেইটামান পাইছো আৰু মা মাং মানে এনেই ক'লো আৰু এনেকে পইচা কমাইছে বুলি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
ভিিন হেকটা
হা মান কছ য
অ মোলে মোলে দিবি নহয় ন সেইকেইটা এনেকে সুধিব
অ আচ্ছা দিবা দিবা
তোমালে কিয় দিবি এনেকে গৈছে কৈছে মানে নহয় ই এম আইৰ পইচাটো দি থবি এনেকে গৈ
অ তাকে এইটোতো অলপ অলপ অলপো দিবই লাগিব ন
উ নহয় এই মাহৰ ই এম আই পইচাটো মায়ে দিলে ন মোৰ মই খালি বেছিকে ভৰিম আৰু
আচ্ছা আচ্ছা কুনা আচোন
পথ
মোৰ মানে আজি লগৰ এটাক ফোন কৰিছিলো হা
ত' আহ ই মানে মোক কিবা কামৰ কথা কলে
উম
উম মই ভাবিছো এবাৰ তোমাৰ কথাও কৈ চাও নেকি
কি কামৰ কথা ক'লে
কিবা ইন ইনভইচৰ কিবা এন্ট্ৰি কৰিব লাগে
ঘৰৰ পৰা নে নিম অফিচৰ পৰা
অফিচ ও পৰ ফুল টাইম
অঁ চেলী
চালাৰী টুৱেণ্টি ফাইভ পঁচিছ হাজাৰ উ পঁচিছ হাজাৰ ইমান মানে ই কৈছে
এক্সপিৰিয়েঞ্চ লাগিব চাগে
এক্সপিৰিেস নালাগে ত তাৰচোন এক্সপিৰিেন্ে নাই
ন্তু তুমি মোৰ কথা নকলা কে
মই এনে কৈ থৈছো এটা লাগে বুলি তো মানে এটা চা চাকৰি এটা লাগে বুলি কৈছো কি কলে অ ঠিক আছে মই এবাৰ কথা পাতি চাম
উম,
সি চাই দিব বুলি কৈছে।
মোক কম হ'লেও হ'ব
উম, তাকে ত পঁচিশ হাজাৰক তোমালোক পোন্ধৰ দিলেও হ'ব ষ্টাৰ্ট মানে প্ৰথম প্ৰথম।
অ, বেছি দিলে তাৰ মৰ্জি।
উম, কম দিয়ে বেছি দিয়ে এইটো তাৰ তেখেতৰ মৰ্জি আৰু। আ, আৰু আৰু শুনাচোন মানে আমি আমি মানে আ
সেয়া কথা পিছত পাতিম হেৰি কি আছিলে এইটো।
কোৱা।
অ, নহয় মই তোমাক কথা এটা সুধিবলৈ আছিলে মানে সেয়া কথা পিছত পাতিম। অ, নহয় সেইয়াই আৰু সেই উ কথা তুমি ভালকে পাতিবা তাৰ লগত।
অ, মই তাৰ লগত মই ভালকে পাতিম। এইটো মানে তো ই চে ফাৰ্মৰটো শুনিছা চাগে।
অ,
চি এ ফাৰ্মতো পইচা আছে ন, মানে প্ৰথম প্ৰথমটো চি এফাৰ্ম মানে তাতে হেৰি কাম কৰিব লাগে চি এৰ আনডাৰত। মানে কাম কৰিব লাগে পাঁচ হাজাৰ কে দিয়ে। উম, এইটোতো মানলি। এইটোতো নোপোচাই ন তো এইটো কাৰণেও বহুত ক, বহুত। মানে সেইকাৰ এইটো কাৰণে মই তাক কৈছো যে ই যোনটো কৰিব। ইনভইচৰ এণ্ট্ৰিবোৰ ত' তাৰে কাৰ তাৰে কাৰণে মানে মই কৈছো যে মোৰ, মোৰ কাৰণে এটা চ'ব গাই
আচ্ছা আচ্ছা।
যদি হয় আৰু এই কথা পাতি দিব। ত মই এইটো কাৰণে মানে তোমাক সুধিলো যদি হয় কৰিবা ন।
অ, কৰিম যেনেকুৱা জব হলেও কৰিব পাৰিব আৰু চেলেৰিটো ভাল হ'লে।
অ, তাকে তোমাৰতো অ তুমিতো শিকিছা কম্পিউটাৰ। এনে এনে ক হেৰি যাব লাগে ন।
মই যে তলাতোয়ে খুলিব পৰা নাই পাই।
কিহৰ তলা।
বাথৰুমৰ তলাটো।
কিন্তু ডাঙৰটো ন, ডাঙৰটো অকমান আজি অশান্তি দি আছে তলাটো
নেকে খ খুলিবই পৰা নাই নহয়, নাই।
মাক কোৱাচোন মায়ে কল দীপ দিয়া।
এই মা শুই আছে।
মা শুই আছে নেকি। আচ্ছা, হেৰিত গুচি যোৱা আহ। বেলেগ বাথৰুমত গুচি যোৱা।
তোমাৰ হেৰি বাকেট-চাকেত নাই বৰ অশান্তি লাগে।
অ', এইটোও হয়।
ইমান জোৰ দিব লগা হৈছে।
অ', তাকে এই ৰ তলতকে যোৱাকালি বৰষুণ দিছিলে ন।
অ', অ', খুলিলে পাই।
খুলিলে ন? লগোৱাটো অলপমান দিগদাৰ। হা, তাকে আজি মইও গৈছ ছিলো ন, বহুত মানে অশান্তি দিছে তলাতো।
উম, হু।
উম,
আৰু তুমি এতিয়া কি কৰি আছা?
মই এতিয়া চাইডত আছোঁ, চাইডত মানে কাম চাই আছোঁ। বৰ্তমান তলত আহিছোঁ। তলত আহি তোমাৰ লগত কথা পাতিব মন গৈছে, এইটো কাৰণে ফোন কৰিলোঁ এটা।
আচ্ছা, মোৰ লগতো কথা পাতিব মন যায় নেকি কাৰবাৰ।
অ', যায় কিয় নাযাব। তোমাৰ লগত নাপাতিলে আৰু কাৰ লগত পাতিম।
আৰু,
খবৰ খাতি ভাল?
খবৰ পাতিতো ঠিকেই-ভালেই। অলপ-অলপমান এই শকত হৈছো ন, শকত হ'লে মানে অকমান গাটো প্ৰব্লেম হয়, গা চা বিষাই থাকেতো।
তুমি কি সকত মানুহখিনিক ইনচাল্ট কৰিছা নেকি?
আৰে নহয় মোৰ বহুত পেট ওলাইছে।
সেইটো তোমাৰ ভুল।
তাকে মোৰে ভুল কাৰণ এ, জিম জইন কৰিম ন নৱেম্বৰত, সেইকাৰণে অকমান ফিট ফাত হৈ আছোঁ আৰু। যাতে আৰু ভালকে
কিয় তলত থৈ গৈছা?
ক'ত তলত?
মানে পকাত কিয় থৈ গৈছা?
তাতে থওঁচোন।
লেতেৰা মানুহ কিন্তু তুমি।
উম, যা ঠিক আছে নেক্স পুৰা এইটো ভুল নহয়।
উম, মই মাজে-মাজে ভাবো দেই,
কি?
মই মানে মই বিয়া হোৱাৰ পিছত মোৰ বাথৰুমটোত, মোৰ হাজবেণ্ডক সোমাবলে নিদিওঁ।
আটচ্ছা দুটা-দুটা, এটা-এটা ৰুমতে দুটা-দুটা বাথৰুম বনাম।
তাকে ন'?
উম, তাকে মানে ৰুমটো ডাঙৰ বনাম ন', সৰু-সুৰা ৰুম থৰি বনাম।
তাকে।
ৰুম বোৰো ডাঙৰ-ডাঙৰ মানে মাষ্টাৰ বেডৰুম। ডাঙৰ ৰুম। মানে মোক মানে তোমাৰ তোমাৰ কাৰণেও ডাঙৰ বাথৰুম বনাম মোৰ কাৰণেও ডাঙৰ বাথৰুম বনাম।
উম।
ৰুমতকে বেছি বাথৰুমে থিক।
তোমাৰ কাৰণে বাটতাবো বনাই দিম।
মইতো মোৰ বাথৰুমত কাকোৱে সোমাব নিদো ভাই।
উম, তাকে ন'?
তলা মাৰি থম মানে মই চেঞ্চাৰ লগাম মোৰ হেৰি ফিংগাৰ প্ৰিন্ট দি।
হয় নেকি?
কব নালাগে মতা মানুহ বিলাক লেতেৰা থাকে।
হয় ন'?
উম।
আতছা। নাই মই বাৰু ইমানো লেতেৰা নহয় বাট এই কাম কামে চামে থাকিলে অলপ লেতেৰা হৈ যোৱা যায়, উম।
হয় বাৰু।
আৰু কোৱা
আৰু কি ক'ম পাল বা আহিলে ভাত খাই গ'ল।
মইয়ো আহিম ময়ো ভাত খাম।
মায়ে মোক কৈছে যদি মোৰ মন যায় তেতিয়াহ'লে খাই ল'বলে।
হয় নেকি? তোমাৰ ভোক লাগা নাই নি?
নাই মোৰ ভোক নালাগে, আজি এই তলাটো মাৰিবও পৰা ন
অ', এইটো তলাটো আজি মাৰিবও পৰা নাই। কাৰণ কাল যোৱাকালি হেৰি হৈছিলে বৰষুণৰ কাৰণে। সেইটোৱে ঐ দিয়া তেনে পিছত ফোন কৰিম হা এই ইয়াতে কিবা গনতি কৰিব লাগে।
অ', পাৰিলো মাৰিবলে ঠিক আছে দিয়া মই পিছত কথা পাতিম।
অ', ঠিক আছে দিয়া।